হেল্ল', হেল্ল'? অ'। শুনা পইচা?
হেল্ল'?
অ', শুনা পইচা?
অ', আপোনাৰ আৱাজটো লাহে-লাহে আহি আছে।
মতোৰ নেটৱৰ্ক ভালে আছে।
নাই-নাই, আৱাজটো অলপ লাহে আসি আছে আপোনাৰ।
অ', দে কোৱাচোন?
ফোনটো ওচৰৰ পৰা কবা।
ওচৰতে কৈ আছো।
হেল্ল'?
অ', শুনি পাইছোঁ।
অ'-অ', কোৱা?
আপুনি কি কৰি আছে?
মই এতিয়া এনেই আছো আৰু।
অ', আপোনাৰ খবৰ ভাল নে? অ', ময়ো জাষ্ট বহি আছোঁ, অলপ ভাত খাই কিনে।
আচ্ছা-আচ্ছা। মই আছোঁ এনেই।
আজিৰ টপিকটো আপুনি অলপ কৈ দিবচোন। কিহৰ বিষয়ে কথা
ভ্ৰমণ, ভ্ৰমণৰ ওপৰত ক'ম।
অ'।
ভ্ৰমণ মানুহৰ জীৱনৰ এটা এটি গুৰুত্বপূৰ্ণ অংশ হয়। ভ্ৰমণ ম হল নিজৰ ঘৰৰ বাহিৰে নতুন-নতুন থানত যায় নতুন পৰিৱেশ, নতুন ম মানুহ, নতুন সাস্কৃতি, আৰু নতুন অভিজ্ঞতা আৰ্জন কৰা। ভ্ৰমণৰ, ভ্ৰমণৰ জৰিয় আমি পৃথিৱীৰ বিভিন্ন জেগাৰ সুন্দৰ দেখিব পাৰো। জীৱন অনেক নতুন কথা শিকিব পাৰো। এতিয়া দিনত মানুহ মাত কাজ আৰু পঢ়া লিখাৰ মাজত ব্যস্ত থাকে। এই ব্যস্ত তাৰ পৰা অলপ সময় ওলাই ভ্ৰমণ কৰিলে মনটো ভাল লাগে। মানসিক চাপ কম হয় আৰু নতুন উৎসাহ পায়। আপুনি এনে ভ্ৰমণ কৰি ভাল পায়নে?
অ', পাও। আহ', ভ্ৰমণ কৰি পাও।
অ', এতিয়া এনে ক'ত বা যোৱাৰ প্লেন আছেনে নাই ভ্ৰমণত?
অ', যোৱাটো প্লেন আছে, আগতেও গৈছিলোঁ।
আচ্ছা। ভ্ৰমণতটো অনেক ধৰণৰ আছে, কিছুমানে পাহাৰ ভাল পায় কিছুমানে নদী ভাল প কিছু চমুদ্ৰ ভাল পায়। আৰু কিছুমানে ঐতিহাসিক স্থান ভাল পায়। ধাৰ্মিক স্থান ভিজিট কৰিও ভাল পায়। প্ৰত্যেক থানৰ নিজৰ এটা বিশষ্টতা আছে। যেতিয়া আমি নতুন থানত যাওঁ তেতিয়া তাহাঁতৰ খাদ্য, পোচাক, ভাষা, সস্কৃতি আৰু জীৱন ধাৰণ বিষয়ে জানিব পাৰোঁ। এই অভিজ্ঞতা আমাকৰ জ্ঞান বাঢ়াই আৰু আমাকৰ চিন্তা ভাৱনা আৰু প্ৰট কৰে।
অ-আপুনি কোনটো কোনটো ঠাইত ভ্ৰমণ কৰিছে এতিয়ালৈকে?
মই আপোনাৰ এতিয়া ইমান যোৱাই পোৱা নাই। এতিয়া এনে জাষ্ট অসমতে ভ্ৰমণ কৰিছো মানে, আৰু বাহিৰত আকৌ আপোনাৰ ইমান যোৱা নাই। চেন্নাই এইবোৰ গৈছিলোঁ আৰু, আপুনি ক'ত গৈছিলে?
মইতো এনে ভ্ৰমণ কৰাতটো জাষ্ট এইফালে মেঘালয়, শ্বিলং এই আৰু অকণমান এইফালে অৰুণাচল ইফালে গৈছিলোঁ।
অ, অ। ভ্ৰমণ ৰ হা, হা।
আপুনি গৈ পাইছেনে, এইফালে শ্বিলং?
অ' শ্বিলং এৰিবোৰ গৈছিলো।
আহ' শ্বিলঙৰ পৰিৱেশ অলপ শ্বিলঙৰ পৰিৱেশ অলপ বুজাই দিব পাৰিব নেকি? শ্বিলঙত কি কি চাইছা আপুনি?
শ্বিলঙত আপোনাৰ বেলেগ বেলেগ স্থান আছে। তাৰপিছত ইহঁতৰ বেলেগ বেলেগ আপোনাৰ খাদ্য আছে, মানে বেলেগ জেগাৰ বেলেগ খাদ্য হয়। তাৰপিছত আপোনাৰ তাতে ফেমাচ পুলিচ বজাৰ আছে।
হয়।
ত এনেইটো পাহাৰ এৰিয়ানো পাহাৰ এৰিয়াত পাহাৰো চাই ভাল লাগে মানে এৰিয়াটো ভালেই হয় উ ভ্ৰমণৰ মাধ্যমে আমি নতুন বন্ধু বনাব পাৰোঁ বিভিন্ন জেগাৰ মানুহৰ লগত কথা পাতি কৰিলে তাতে জীৱন ধাৰণ সাংস্কৃতিক ভাৱনাৰ বিষয়ে জানিব পাৰোঁ এতিয়াৰ যুগতটো ফোন আৰু ভিডিঅ' দেখা যায় কিন্তু নিজৰ চকুৰে দেখা সা অভিজ্ঞতাটোৰ তুলনাত অনেক বেছি মূল্যৱান হয় নিজৰ চকুৰে প্ৰাকৃতিক সৌন্দৰ্য দেখা পাখিৰ সুৰ শুনা ঠাণ্ডা বাধা অনুভৱ কৰা এই চব অনুভৱ মনত দীৰ্ঘদিন থাকি যায়
হয়
এতিয়া মানুহো এতিয়া টাইমে নাপায় কিন্তু যেতিয়াও টাইম পায় ভ্ৰমণতটো কৰিবই লাগিব অল হ'লেও আপুনি কেতিয়া যাবা এনে ভ্ৰমণ কৰিব
অ মইতো সিবাৰ বছৰৰ লাষ্টত যাব চাইছিলোঁ
আচ্ছা
ইফালে কেদাৰনাথ যাব চাইছিলোঁ
এনে আপোনাৰ প্ৰিয় কি ভাল লাগে মানে ভ্ৰমণ কৰি লাইক পাহাৰ নদী এইবোৰ
মোৰ প্ৰিয় মানে পাহাৰ নদী চব
আচ্ছা অ চবেই ভাল লাগে অ ভালেই
মানে পাহাৰ নদী তাতে গছ গছনি আৰু এইগিলাৰ চৰাই পক্ষী এইগিলাৰ চাউনৰ লগত মানে বহুত ভাল মানে
আহ এইটোৱে এয়াই আমাৰ আমাকৰ মনৰ ক্লান্তি দূৰ কৰে জ্ঞান বাঢ়াই নতুন অভিজ্ঞা দি পৰিৱেশৰ মূল্য বুজায় আৰু মানুহৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিব স কৰে তাই সময় পালে পৰিকল্পনা কৰি নিৰ্ভৰভাৱে ভ্ৰমণটো কৰাটো উচিত হয় ভ্ৰমণৰ মাধ্যমে আমি কেৱল নতুন স্থান দেখো নহয় নিজকে নতুনভাৱে চিনি পাওঁ জীৱনত যিমান বেছি ভাল অভিজ্ঞতা অৰ্জন কৰি কৰিম টাইম বেছি আমাকৰ জীৱন ৰগীন সমৃদ্ধি আৰু অৰ্থপূৰ্ণ হ'ব
হয়
এদিনা এনে অসমৰ কিবা ভ্ৰমণৰ স্থান গৈ পাইছে ন কাজিলাংগা নেশচনেল পাৰ্ক পাৰ এইবোৰ কিবা পাৰ্ক কৰিব গৈ পাইছানে
মই বৰ্তমান কাজিৰঙাত যোৱা নাই মই মানাছ নেশ্যনেল পাৰ্কত গৈ পাইছোঁ অ তাত তাতে জেগাটো বহুত ভাল তাতে আৰু নদী আছে এতিয়া তাতে বহুত গছ গছনি তাতে জীৱ জন্তু চৰাই
উম হম
আঠি বাঘ এনেকুৱা চব আছে কিছু দেখা পাইছোঁ কিছু দেখা নাই চব মানে তাতে জীপ চাফাৰী কৰি তাতে আৰু আঠী অলপ উঠিছিলোঁ
আত্ছা আপুনি ক'ত এনে গুৱাহাটীত থকা।
অ মই গুৱাহাটীত থাকো।
আচ্ছা ইয়াতে ইয়াতেতো জু আছে জুত গৈছিলা নেকি।
অ জুত গৈছো একবাৰ
অঁ এনেই কি কি আছে তাতে।
তাতে বাঘ আছে আৰু কি কয়? বাঘ এইফালে আৰু হৰিণ।
আচ্ছা
জীৱ জন্তু আছে। আপুনি গৈ পাইছে ন।
উম মই যোৱা নাই মানে এতিয়াও যাম যাম ভাবিয়ে থাকো খালি। আৰু যোৱা নহয়।
অ আপুনি সমৰে আপোনাৰ ওচৰত কোনোবা পিকনিক স্পট কিবা ইয়াতে ভ্ৰমণ কৰি পাইছে নেকি ওচৰত থকা আপোনাৰ
ওচৰত থকা অ এটা পাহাৰ আছে ইয়াতে এইটো কাহিলিপাৰা পাহাৰ টো। উ
অঁ
তাতে গৈছিলো এনে পিকনিক নহ এনে ফুৰিব গৈছিলো মানে।
তাৰ পৰিৱেশটো অলপ বুজাই দিব পাৰিব নেকি কিমান সুন্দৰ কি কেনেকুৱা জেগাটো।
অ সুন্দৰ হয় পাহাৰ পাহাৰ এনেও ভাল লাগে মোৰ মানে এইটো কাৰণে বেছিভাগ পাহাৰত যায়। থাকোঁ মই। ত' যাই পুৰা ভাল ভিউটোও ভাল লাগে তাতে বহি ভাল লাগে মানে। মনটোও অ শান্তি হয়। পুৰা জাগাটো শান্তি থাকে আৰু এইটো সৌন্দৰ্যতা টো ভাল লাগে সেইটো কাৰণে পাহাৰ এইবোৰ ভাল লাগে মানে
অঁ আৰু আপুনি গুৱাহাটীত এতিয়াতো নতুন নতুন জেগা নতুন নতুন পাৰ্ক খুলিছে কোনটো বা নতুন পাৰ্কত গৈ পাইছে নেকি?
নতুনতত এতিয়া গৈছিলো নতুনতোক গৈছিলো আৰু পৰা আৰু আপোনাৰ নেহেৰু পাৰ্ক বোৰ আছে এইবোৰতো গৈছিলোঁ
আৰু আপুনি ওজন বজাৰ এই পাৰ্কত
অঁ উজন বজাৰৰ নতুন তৰিটোৱে গৈছিলোঁ বহুত ডাঙৰ হয় এইটো মানে। বহুত কিবা কিবি বস্তু বনাইছে খেলাৰ কাৰণে। আৰু কিবা কিবি আছে আপুনি গৈছিলে নেকি?
অঁ ময়ো গৈ পাইছোঁ।
আচ্ছা আচ্ছা।
অঁ তাতে বহুত ভাল ভাল ফুল আছে। আৰু বহিব বহিবৰ কাৰণে চেয়াৰ। বহুত আছে আৰত তাতে ৰিভাৰ দেখা হয় ন ব্ৰহ্মপুত্ৰ। পৰিমাৰ আমাৰ এইটো তাৰ নজৰত টো ভাল লাগে যেতিয়া কি কয় ছানচেট হয় না তাৰ ভিউটো বহুত বাঢ়ি যায় ভাল।
এইটোয়েটো এতিয়া ভ্ৰমণো। ব্ৰহ্মপুতৰ ওচৰত বহি ছানচছেটটো চালে ভাল লাগে কিন্তু। হম হম। এনে নেহৰু পাৰ্ক এইবোৰত গৈছা নেকি?
অঁ গৈছিলোঁ। বহুত ভাল জাগা।
হো হো।।
আৰু আপুনি ক গুৱাহাটীত কোনটো বা জাগাত। যোনটো জাগাত গৈ পোৱা নাই তাতে। যাব প্লেন কৰি আছা নেকি?
মই আপোনাৰ এতিয়া যুতে যোৱা নাই খালি বাকীতো চব জেগাই গৈছোঁ। মানে তাতে খালি যাম যাম ভাবি থাকোঁ আৰু যোৱাই নহয়। টাইম মিলাব নোৱাৰোঁ বেলেগ জেগাতো। চব জেগাই গৈছোঁ কব গ'লে গুৱাহাটীত।
হয়।
উম।
তাতে যাৱাৰ কাৰণ বিশেষ ৰিজেন।
তাতে পৰিৱেশটো ভাল লাগে ন মানে জীৱ জন্তুটো চাই। ভাল লাগিব বাৰু। হোঁ হোঁ।
অঁ যিহেতু আমাৰ সময়ো হৈ গৈছে।
অ অ ঠিক আছে, উম উম ঠিক আছে।